কিয়া কৰিং
এয়া এনেই তোমাৰ বহি কিনে কেঁচি দি কাগজ কাটি আছো
বেলেগতেও কাম নাই সেইবোৰ কৰি থাকা
এ নহয় প্ৰথমতে কাগজত প্ৰেক্টিচ কৰিছো এই তোমাৰ মোৰ পেন এটা আছে মানে পেনটো চিলাব কাৰণে প্ৰথ মানে পেন্টো কিনিছিলো দীঘল হল সেইকাৰণে চিলাবৰ কাৰণে তলটো কাটিব কাৰণে প্ৰেক্টিচ কৰি আছো
কাতিং শিকিছা নেকি?
ঠিক নহয় মায়ে ধৰা মেচিনৰ কাম কৰে যে সেইকাৰণে মায়ে মাক অলপ হেল্প কৰি দিছোঁ
আত্ছা ঠিকে আছে ঠিকে আছে শিকা কি জানিবা তোমাৰ এইটো টাৰ্ণিং উপাই নাই ইন ফিউচাৰ তুমি ডিজাইনাৰ বুলি যোৱা
অ হয় ন
ইয়া
কাপোৰৰ ষ্টাইল ভাল আছে বাৰু দ মই ড্ৰেছিং চেন্সটো ভাল আছে মই চি কাপোৰ দি মানে ধৰা ধুনীয়া ষ্টাইল কৰি দিব বাৰু
সেইটোৱে ভালকে অলপ শিকি চিকি লোৱা, কোনে জানে এইটো তোমাৰ টাৰণিং পইণ্টও হ'ব পাৰে
অ ক'ব পাৰিম কব পাৰি তেনেকৈও, শিকি আছো লাহে লাহে মাকো ধৰা হেল্প কৰি দিওঁ অলপ মায়ে ধৰা এই দহিবতে আকৌ এ মেচিন যে তোমাৰ কাপোৰ চিলোৱা মেচিন। তাতে কাপোৰ চিলাই আহে তাৰে কাপোৰ চাপোৰ অলপ কাটি দিওঁ আৰু যোনবোৰ সূতা থাকে সূতাবোৰ ধৰা মেজাৰমেণ্টত কাটি দিওঁ
হোম, ম‌ই‌ও ভাবি আছো বাৰু খালি মানে মই অনলাইনৰ চাই থৈছো আৰু টেন থাউজেন মান ল'ব উম খালী মই এতিয়ালৈকে মানে ফিক্স কৰা নাই বিকজ মই যদি আকৌ লৈ সেইটো যদি নিচিলাও নেমেলোঁ এনেই পেলাই থৈ দি মোৰ পইচাটো এনেই ইনভেষ্ট হৈ থাকিব তাত
অ কাপোৰ চিলোৱা মেচিনৰ কথা কৈছা অঁ পাৰা ল'বলৈ কাপোৰ এতিয়া তোমাৰ ধৰা ওচৰত কোনো কাপোৰ নিছিলাই যদি সেই কাপ পখীৰ নিজৰ তোমাৰ ওচৰতে আহিব।
ইয়াত সেই এইটো কাৰণে আহিলো ল'ম বুলি ভাবিছো ইয়াত ওচৰত কোনো নিচিনাই মেইন কথা মানে আমাৰ খুৰীহঁতৰ ঘৰত আছে মই ভাবিছো তাতে অকণমান শিকি চিিকি লওঁ দুমাহ মমান আৰু তেনেকে টাইমো নাই নহয় শিকিবলৈ তো সেইকাৰণে ভাবিছিলোঁ লওঁ নে নলওঁ বুলি মাথাটো মাৰি আছোঁ আও
তুমি কাম কৰা তোমাৰ খুৰীহঁতৰো দুদিনমানৰ কাৰণে সুধি চোৱা দিয়ে নেকি কাৰণ কিনিব নালাগে বুজিছা কিনিলে তোমাৰ লছ হ'ব কাৰণ তুমি আকৌ পঢ়িবও আছে ন
উম সেইটো কাৰণে আকৌ
মোৰ ভন্টি এজনী আছে ভণ্টিজনী তোমাৰ মাকে আগতে মানে মাকে চিলাইছিলে। তেওঁ মাক এতিয়া চিলাব নোৱাৰা হল কাৰণে তাই চিলাই ধৰা তোমাৰ চব চিলাই কাপোৰ চাপোৰ চিলাই দহি বটে আকৌ তোমাৰ ব্লাউজ চিলাই,
উম
অ তাই ধৰা পঢ়িও আছে কলেজো পঢ়িছে নকওঁ বাৰু তাই কলেজ নপঢ়ে বুলি পঢ়িও আছে আৰু তোমা হাত খৰচো ওলাই আছে
আচ্ছা ঠিকে আছে তেনেহলে
তাই দহি বতাহ কাপোৰ চিলোৱা আৰু এ ব্লাউজ চিলোৱা এইকেইটা মিলাই কিনে চাগে পাঁচশ নে সাতশ লয় নেকি?
অ ঠিকেইটো আছে সিমানটো ৰেটে লয় আৰু আজিকালি আৰু ইমানকে কমত ন ক হব ন
হয় বাৰু তোমাৰ বেকগ্ৰাউণ্ড কিবা চাউণ্ড আহি আছে।
বাকী আবেলি মানে কিবা কৰিবা নে ফ্ৰী আছা
আবেলি ফ্ৰীয়ে আছো বাৰু বতৰটোও ধুনীয়া কৰিছে চাইছা
অ বতৰটো ধুনীয়া কৰিছে।
উম কৰ'বাত যাবা নেকি?
এ নতুনকেই যে দোকান এখন খুলিছে কাপোৰৰ
উম উম
সেইখনত চেইল লগাইছে আজি কাইলে যাবা যাম বুলি ভাবিছো যাবা নেকি তুমি
আবেলি আজি।
অ
পাৰি ভাল ভাল কাপোৰ উলিয়াইছে নেকি
হা।
কাপোৰ ভাল ভাল উলিয়াইছে নেকি?
অ ভাল ভাল উলিয়াচে
পাৰি তেনে কি কোৱা আবেলি গৈ দিও।
সেইটোৱে মই যাম বুলি ভাবিছো আৰু চোৱা বতৰো ইমান ঠাণ্ডা কৰিছে এতিয়া গৈও ভাল লাগিব ন তোমাৰ বেছি দূৰ নহয় নয় সেই আমাৰ টি তিনিআলিটো যে,
উম
সেই তিনিআলিটোৰ তোমাৰ এটা গলি পাৰ হয় যে এখন যে হায়াৰ ছেকেডাৰী স্কুলখন আছে, সেই তাতে আছে।
অ পাৰি মোৰ জানা মোৰ দুটা জীনছ লব আছিলে। আৰু দুটামান চাৰ্ট ল'ম ভাবিছো আৰু টি চাৰ্ট ল'ব আছিলে।
তোমাৰ হেৰি টু নাইনটি নাইন চেইল দিছে চাৰ্ট আৰু হাফ চাৰ্ট ওৱান নাইনটি নাইনৰ দি দেই। তহ তি চাৰ্ট বিলাক ফুল চাৰ লৈ ল'বা
হ'ব বাৰু হাফ চাইট নিপিন্ধো মানে মই ক্ষীণ ন দেখাত বেয়া লাগে
চাউ থ্ৰী ফৰ্টি নাইন কিছুমান তাৰপিছত আকৌ যোনটো চৰ্টছবিলাক যে এ সেইবিলাক তোমাৰ আই গে ওৱান নাইনটি নাইন ন কি মানে ইমান সস্তাত দিছে ন ত যদিও মানে ঠিকে আছে আৰু
মই হাফ পেণ্ এটা কিনিব আছিলে হাফ পেণ্ট তোমাৰ চব মোৰ বেয়া হৈ গ'ল হাফ পেণ্ট তোাৰ তিনি চাৰিট মান লৈ ন ভাবিছো
আমাৰ ছোৱালী কালেকশনো বহুত ভাল ভাল আনিছিলো নাৰ শিচাৰ এইবোৰ ডনিম কাৰ্ড
উম অ ভালে আচোন ওলোৱা তেন্তে আবেলি মানোও মই কাপোৰ কাপোৰ মানে লৈ আহো মোৰ মেইন কেজ কি জানা ঘুৰিব যোৱা প্লেনট বনাই আছো এই ঘূৰিব যাওঁতে মানে তোমাৰ তাতে পিন্ধি যাবলৈ কাপোৰ নাই মোৰ
সেই একেই প্ৰব্লেম আমি ময়ো তোমাৰ মানে হেৰি এতিয়া টুৱেণ্টি নে টুৱেণ্টি ফাৰ্ষ্ট মানত আমি মানে অৰুণাচল যত প্লেন বনাই আছো নাই তাত মানে পিন্ধাব মোৰ একো ড্ৰেছেই নাই কব গ'লে তাত মানে ভাল ভাল ড্ৰেছো আনিছো বুলি কৈছে এতিয়া কি হয় অ তোমাৰ বু টো আনিছে তাত
অ তুমি কাম এটা কৰিবা
কি
এ কি কয় তোমাৰ অৰুণাচল যাবা ন অৰুণাচলছত যাওঁতে যদি বাইকত বাইকে চাইকে যোৱা ৰেইনকোট লৈ ল'বা ৰেইনকোট মানে তাতে তাতে বৰষুণতটো বহুত দিয়ে
অ এই ৰেইনকোট এই এতিয়া ওলাই যামেইচোন যদি যাওঁ হেৰি তাতে কিনি ল'ম আৰু বজাৰতে
অ তেতিয়া লৈ ল'ব পাৰিব আৰু কিন্তু ৰেইন কোট লাগে জানা ৰেইনকোট মানে তাতে বৰষুণটো দি থাকে বহুত
উম উম পুটুব পুটুব বৰষুণে অ আৰু পাহাৰৰ যে এৰিয়া যে সেইকাৰণে বৰষুণো পতককে হয় আক
অ মই চেৰা চেৰাপুঞ্জি পিনে যোৱা প্লেন মানে জেৰাপুঞ্জ জানাই তাতে একে বৰষণৰ এৰিয়াই সেয়ে আমাৰ অসমৰ তাত তেই বৰষুণ বেছি পৰে।
আহ',
নিচাইচাগে আছে চেৰাপুনযি,
উম' কেতিয় মানে যাম বুলি ভাবিছা।
মই এইকে টো উইকতে যাম। এইটো সপ্তাহতে গৈ কিনে ধৰা এসপ্তাহ মান থাকি গুচি আহিম। সেইকাৰণে অলপ ঠাণ্ডা কাপোৰ ল'ব লাগে, তাতেতো জানে কিমান ঠাণ্ডা। আৰু বৰফ-বৰফ ন, পৰিব পাৰে কিন্তু ধৰা ঠাণ্ডা
ঠাণ্ডাতোটো উম' তুমি হেৰিৰ পৰা চক চচ লৈ ল'বা আৰু ভালকে।
অ' এ মোজাযোৰ ম মোজাও ল'ব আছে। মোৰ আগৰ মোজাযোৰ একদম কুকুৰে ফালি দিলে। অ' আমাৰ কুকুৰ এটা আছে যে। কুকুৰটোৱে, মানে কামুৰি-কামুৰি-কামুৰি-কামুৰি, ফালি পেলালে।
তমি,
অ' ডাঙৰ হ'ল বাৰু এতিয়া
অ' ঐ শুনা আৰু? সেই সেই তোমাৰ সিপিনেলৈ যে তোমাৰ এই চাৰিআলি, তিনিআলিটো মানে-মানে, অকমান আগত গৈ চাৰিআলি এটা আছে। আছে যে তাত তাত, তোমাৰ যে হেৰি তুমি বাৰু ইণ্টাৰেষ্টেড হয় নে নহয় নেজানো দেই। মেখেলা চাদৰ কুৰটি ছেটৰ দোকান এখন খুলিছে মানে ছোৱালী আৰু।
উম' হ'ব দিয়া সোমাই আহিম তোমাক এযোৰ লৈ লৈ দিম।
অ' থেংকিউ। কিন্তু তোমাৰ মাদাৰৰ বাৰ্থডে আহি থকা নাহাই জানো। তোমাৰ মাডাৰক ছাৰপ্ৰাইজ দিব পাৰিবা। মানে বহুত ভাল ভাল কালেকচন আনিছে জানা মেখেলা চাদৰ তোমাৰ মুগা, কেঁচা পাত মানে টচ চবৰে আনিছে ভেৰাইটি চব মানে আৰু মেইন কথা সিহঁতৰো চেল দি আছে সিহঁতৰ কাইলে চেল দিছে। কিন্তু মই মানে তাত এজনী ছোৱালীয়ে বহে আৰু। মানে আছে, মই হেঁপা জনী চিনি পাওঁতো মই কথা পাতিছিলো আজি চেলটো পাম নাই বোলো? আহিবা তুমি খালি কাকো নকবা তোমালোকক দিম বুলি ক'লে তো যাবা নেকি? তালৈকো
পাৰি এ মই তোমাক কিয় দিম কৈছোঁ জানা, এতিয়া ধৰা মোৰ চেলেৰীটো হ'ল। সিদিনা।
উম
হ'ল অলপদিন মোৰ চেলেৰী হ'ল আৰু তোমাৰ ক'ব গ'লে তুমি মোক ইমান চাপোৰ্ট কৰা, ইমান হেল্প কৰা, ইমান দিনে হেল্প কৰি আহিছা ন, সেইটো কাৰণে মই তোমাক বহুত দিনৰ পৰা কিবা এটা দিম-দিম বুলি ভাবি আছিলো মানে।
হয় নেকি? থেংকিউ। ফুলি যাম কিন্তু মই এতিয়া।
একো নাই, তুমি টপ মানে তোমাৰ টপ লাগিবনে, নে কুৰতি লাগিব নে, কি ল'বা।
তুমি চাই দিলে যি হ'ল হ'ব
হ'ব লৈ ল'বা কিবা এটা তোমাৰ যিটো ভাল লাগে
থেংকিউ দিয়া
কাৰণেও কিবা এটা লৈ ল'ম যদি ভাল লাগে, মা কাৰণে তুমিয়ে চাব লাগিব কাৰণ মই মাইকী মানুহৰ কাপোৰ ইমান এটা নাজানো কেনে
অ এই তোমাৰ কেঁচা কটন যে আৰু মাটিশালত বোৱা কাপোৰ আনিছ বহুত কোমল আমল গৰম দিনত পিন্ধিও বহুত ভাল লাগে আৰু সেনেকুৱা কাপোৰ আনিছে তোমাল ক মা সেইবিলাক কালাৰ। এনেও তোমাৰ মাঅ অলপ বগাটো তাৰ ওপৰত শ্বুট কৰিব, তোমাক মই এযোৰ কাপোৰ চাইছোঁ কেঁচা কেঁচা কটনৰ। সেই কাপোৰ যোৰ। যদি মা তোমাৰ যদি পচন্দ হয় ল'ব পাৰিবা, বহুত ধুনীয়া হয় তোমাৰ নিউদত আছে সেই কাপোৰযোৰ,
হ'ব তুমি দেখাই দিবা মোক। মই ধৰা অকে অকে মই মানে তোমাৰ কাপোৰ মাইকী, মানে ইমান নাজানো এনেই কুৰ্তি জানো ধৰা। কুৰ্তি আকৌ তোমাৰ, চুইজাৰ্। এইবোৰ ভা, এইবোৰ চাই দিছো বাৰু মোৰ লগৰবোৰে কয় ন চাই দিয়া বুলি।
উম
মই এইবোৰ চাই হে ধুনীয়াকে, কিন্তু এই মেখেলা চাদৰ ইমান টা নাজানো, কোনে কেনেকা পিন্ধে, কোনে কেনেকা ভাল পাই, আকৌ কি কালাৰ পিন্ধে বগা লাগে কি কালাৰ পিন্ধিলে কলা লাগে।
অঐ শুনা না?
কোৱা-
অলপ আগত বোলে হে যে তোমাৰ পলতন বজাৰ ফালে যে,
উম।
সেইপিনি মেলা আহিছে বুলি শুনিছোঁ, তাত কাশ্মীৰ- জুমকাটো বহুত সস্তা দি আছে, যাবা নেকি সেইপিনিও মোৰ মানে আজি মানে পূৰা ওলাই যোৱা প্লেনিঙে মই বনাই আছো, খালি কোৱা নাই আৰু তোমাক লগ ধৰিছোঁ।
হ'ব মই স্কুটিখনেই ওলাই ল'ম।
অঁ, বেয়া নহয় তাত মানো কাশ্মিৰী- জুমকাটো পুৰা ট্ৰেণ্ডত চলি আছে নাই,
উম।
ত' মানে মই কিনিম বুলি ভাবি আছো তাত আকৌ কাশ্মীৰৰ ঝুমকাটোও আহিছে ত' তাতে চাই মই কিনি ল'ব পাৰিম।
হ'ব তোমাক ঘূৰাম মই মোৰ প্ৰব্লেম নাই তুমি যত যোৱা তাতে ঘূৰাম তুমি মোক কিন্তু কিবা খুৱাব লাগিব।
অকে খুৱাম দিয়া তুমি কি খাবা ম'ম', চাওমিন কি খাবা ম'ম' খাবা ঠিক আছে খুৱাম দিয়া আৰু তোমাক, আৰু নতুনকে খোলা এখন এই যে নতুনকে খুলিছিলে যে আমাক যে হেৰি ক'ব মাতিছিলে যে, মাতিছিলে যে সেইখনত, সোমাই আহিম তোমাৰ তাত বোলে কফিটো বহুত টেষ্টি পায়।
হ'ব তুমি তুমি খুৱাব লাগিব এনে ঘূৰা কৰাত। তোমাক কিবা কিবি কিনিলে ময়ে কিনি দিম তুমি মোক খুৱাব লাগিব হ'ব।
অকে নও' প্ৰব্লেম দিল।
মই কিন্তু দামী দামী বস্তু খাম।
হ'ব খাবা দিয়া এদিনহে খাবা।
সেইটোও হয় বাৰু,
ঐ কিমানটামান বজাত যাবা হা,
তোমাৰ চাৰে চাৰিটা মানত যাব পাৰি চাৰে চাৰিটা পাঁচটা এনেকুৱাত আন্ধাৰ হৈ যাব নেকি?
অলপ আন্ধাৰ আন্ধাৰ হলে ভাল দিব খালি তোমাৰ হেৰি আকৌ কাপোৰবোৰ আকৌ ঝুমকাটো দিনত গ'লে ভাল হ'ব নেকি চাবলৈ আকৌ যদি ভঙা চাঙা আহি যায়।
হ'ব দিয়া এক কাম কৰো চাৰিটাত যাম চাৰিটাত দুটা ওলাই দিম তুমি এতিয়া ভাত পানী খোৱা নাই যদি খাই লোৱা ময়ো ভাতটো খাই লওঁ। এহ চাৰে তিনিটামানত। ওলাই দিম তাৰপা আহোতে কিন্তু দেৰি হলে বেয়া নাপাবা কাৰণ কাপোৰ চাপোৰ চাম ন। আৰু জানাই মাক অকল কৰিব লাগিব মায়ে এতিয়া মাক ভিডিঅ' কল কৰিম মাৰ যোনযোৰ কাপোৰ ভাল লাগে সেইযোৰো কম দেখাম
ঘৰত তুমি ভালকে কৈ ল'বা মইও ঘৰত কৈ ল'ম পিছে তুমি গা চা ধুলা নাই যদি ধুই লোৱাগে তোমাৰ মানে অকমান প্ৰব্লেম আছে গা চা নোধোৱা
এ হ'ব গা ধুলো মই এ গা ধুলো মানে গা ধুই আহিলো মা নাছিলে মা টাউন গৈছিলে। তেতিয়াই গাটো ধুই ললো গা এতিয়া ভাত পানীয়ে খোৱা নাই ভাততো মায়ে বাঢ়ি দিয়ে ন?
অ ঠিক আছে তুমি ভাতটো খাই লোৱা মোৰ ভাত চাত খাই আমি আৰু থাৰ থাৰ্টি মানত ওলাই দিম ঠিক আছে।
অকে তুমি খোৱা নাই ভাত অ অ কি বনালে
কি বনাইছে জানো এককাৰি বনাইছে চাগে?
অ অ আমাৰ মাছ বনাইছে চাগে নাখাওঁ
কিয় আমাৰ ঘৰলৈ আহি যোৱা নহলে লগতে খাই যাম। তুমি এটা কাম কৰা স্কুটিখন লৈ আৰু ওলাই মেলি একেবাৰতে আমাৰ ঘৰত আহিয়ে যোৱা। মাকো কৈ দিওঁ
অকে ঠিক আছে মই কাম এটা কৰো মই প্ৰথমতে কাপোৰ কানি পিন্ধি লওঁ পিন্ধি কৰি ডাইৰেক ম তোমাৰ ঘৰতে গৈ আছো
অ ঠিক আছে আহা আহা মই মাক কওঁগে ঠিক আছে, অ অ অ ঠিক আছে বাই বাই উম হয়ছেগে আও